নমস্কাৰ ক'ত আছা
এ মই ঘ
মই এইয়া ঘৰতে আছো বাৰু বৰ্তমান চাহ অকন খাই আছো। চাহকন খাই মানে অকণ ওলাই যাও টাউনৰ ফালে।
অ মোৰ টাউনৰ ফালে যাবলগীয়া কাম এটা আছিলে একেলগে যাম দিলে হা।
তোমাৰ কি কাম আছে।
এ বজাৰ কেইটামান কৰিব আছিলে।
অ মই এইয়া বস্তু এই কাপোৰ দুটামান ল'ব লাগে মানে।
উম।
কাইলৈ গুৱাহাটী যাম মানে মই।
অ গুৱাহাটীত কিবা কাম আছিলে।
এই আমাৰ নিজৰ মানে মানুহ বিয়া।
উম।
এ বিয়া বুলি কাপোৰ দুটামানকে লৈ আহোঁগৈ।
অ গুৱাহাটীতো বচ এ মানুহ আছে ন তোমাৰ নিজৰ।
হে। এ গুৱাহাটীৰ জ জেগাটোৰ নাম এয়া আছে আছে এই জেগাটোৰ নাম নুনমাটি।
আহ
তাতে মানে।
উম।
অ তাত মানে বিয়া আছে কাপোৰ তামান ল'ব লাগিব মানে যাবা তুমি যাবানে ন।
ওলাইছো মই ওলাই গৈ আছো তুমি।
অ তুমি বজাৰ কৰিবা মই শ্বপিং মল তান কাপোৰ দুটামান ল'ম আৰু
অ
কাপোৰ তামান লগত আছে মোবাইলতটো মোবাইলৰ কভাৰটো নাই মানে কভাৰটো ভাঙি থাকিল যে।
মই
এই ফৰটিন পটা লৈছিলো মানে মাজতে এই ন অপেন বক্স এই তাৰ। কভাৰটো লাগে মানে কভাৰটো লৈ আহিব লাগে আজি কভাৰটো লৈ আহিম ন।
অ ময়ো মোবাইল এটা লৈছিলো সিদিনাখন এছ টুৱেণ্টি ফ'ৰ এটা।
দিলা নেকি?
টেম্পাৰে বিচাৰি নাপায় বুইছা এইটো মোবাইলৰ।
এইটোৱে কি ক'বা, দাম বেছি আৰু এইবিলাকৰ।
টেম্পাৰ মানে বিচাৰি পায় মানে কম দামীখন মই বিচাৰি থা দামীখন নাহেই মানে ষ্টকত নাথাকেই।
হা হা।
এখন দামী সেইখন মানে ষ্টকত নাথাকে কম দামী খনে পায় মানে বুজিছা।
উম সেইটো হয় বাৰু। পিয়ে মই। কাইলৈ চাৰে পাঁচ পঢ়া শুনা এতিয়া চলি আছে বৰ্তমান কিন্তু এতিয়া। কলেজ বন্ধ বাৰু
আহ।
কলেজ এতিয়া এক আগষ্টৰ পৰা খুলিব এতিয়া এই গৰম বন্ধ দিছে ন সেইকাৰণে। তোমাৰো কলেজ কেনে চলিছে তোমাৰতো বন্ধ হৈ চাগে এতিয়া ন একে একেলগে বন্ধ হৈ। কোৱা।
অ একেই বন্ধ চব যেতিয়া কলেজ বন্ধ আমাৰখন ক'ত খোলা দিব তুমি কোৱাচোন।
তুমি কোনখন কলেজত পঢ়িছা।
মই তেজপুৰ কলেজতে পঢ়ি আছো।
তেজপুৰ কলেজ ন মইতো তেজপুৰ কলেজৰ মই তোমাৰ তোমাতকৈ ডাঙৰ বাৰু অ তুমি জিনিয়ৰ হ'বা তুমি ফাষ্ট চেমত এতিয়া মই থাৰ্ড চেম পাম এইবাৰ।
অ অ ঠিকে আছে বাৰু একো নাই। মোৰ খালি মানে ঘৰত অলপ পুৱা হেৰি আছিলেতো অসুবিধা আছিলেতো ঘৰৰ মানুহৰ লগত সেইকাৰণে এডমিশন এডমিশন টো অলপ মানে দেৰি হল বুইছা
অ অ সেইটো হয় এইটো কি বুলি কয় তুমি ওলোৱা উল ওলাই থাকা ন মই গৈ আছোঁ মানে
অহ অহ আহা আহা
তুমি বজাৰ কৰিবা নহ
উম এই ঘৰৰ হয় মানে পাচলি কেইটামান ল'ব লাগে আৰু মাংস অকমান ল'ব লাগিছিলে। তাৰ কাৰণে মানে মই যাওঁ উম উম
মই কাপোৰ তামোলৰ কাইলৈ আকৌ বিয়াখনলৈ যাব লাগিব বিয়াখন মানে নিজৰ ন সেইকাৰণে
উম স্পৰ্টিং এটাকে ল'ব ল'ম ৰ
সাতটা বজাতে যাব লাগিব ৰাতিপুৱা কাৰখন লৈ পেলাই
ময়ো স্পৰ্টিং এটা ল'ম তোমাৰ লগতে যাওঁ একেলগে
অ হ'ব বাৰু
অ পিছে তুমি আই টি আই কলেজৰ কথা কিবা গম পাইছা নেকি
আই আইতিয়াই কলেজৰ বৰ্তমান গম পোৱা নাই আমাৰ ঘৰ ওচৰত ল'ৰা এটা মানে সি কৰে তাক সুধিলে গম পাম বাৰু মই
অহ অহ এডমিচন হৈ আছে যে উ সুধি ক'বাচোন তাৰ নামটো কি হেৰি ৰতন আলী নেকি
অ তাৰ নাম ৰতন আলি অহ
তাক মই এবাৰ সুধিছিলো ইমান গুৰুত্ব নিদিলে কথাটো মানে ইমান ভালকৈ চিনি মানে ইমান ভালকৈ চিনি নাপাওঁ যে সেই কাৰণে চাগে গুৰুত্ব নিদিলে কথাটো
অ মই কম দিয়া মই কম দিয়া মোক লগত ভাল বাৰু মোৰ লগত ভাল মই তাত কৈ দিম দিয়া।
উম তুমি গম পালে মোক কথাটো মানে সুধি পেলাই তাৰ জনাবা মোক
অ হ'ব বাৰু জনাম বাৰু।
সেইটো কথা সুধিবা শুন বুজিছা কি এডমিচন টো হৈ আছে নাই আৰু মানে কিমান মান পাৰ্চেণ্টেজ গৈছে
খুলি কম দিয়া
অহ
অহ আৰু অ এইটো কি বুলি কয় নদীত সাঁতুৰিব যাবা নেকি কাইলৈ মানে কাইলৈ নহয় কাইলৈ নোৱাৰোঁ বাৰু মই মানে আৰু চাৰি চাৰিদিন তিনিদিন পাছত
নদীত এতিয়া পানী অলপ মানে বেছি হেৰি হৈ আছে গম পাইছা মানে পানীটো বেছি বাঢ়ি আছে।
সেইটো হয় বাৰু তেওঁ মানে এনেই অকণ বাম চাই জেগাত অকণ সাঁতুৰিলো হয়।
প্ৰায় নাসাতুৰো বুজিছা এই কেইদিনত পানীটো অলপ কমক
বেছি নেকি পানী
পানীটো মানে বহুত হৈ গৈছে মানে এতিয়া আমাৰ ঘৰৰ ওচৰত পাবহি ইমান পানী হৈছেহি
অহঁ তৰ হয় ন মানে অলপ গৰম বেছি পৰিছে ন এতিয়া মানে ঘৰত থাকিব মন‌ নাযায় সাতুৰিব মন গৈছে মানে সেইকাৰণে ক'লো তোমাক
কাম কৰা তুমি কালি গুৱাহাটীলৈ যাবা ডাইৰেক্ট হেৰি এমিউজমেণ্ট পাৰ্কলৈ নোযোৱা কিয়
এ তাৰ পৰা এনেকাল ভাল নালাগে মানে এতিয়া তাৰতো এতিয়া ইমানটা হেৰি নাই তাতো গৰমেই ন এতিয়া
অ এটা কাম কৰিবা নহলে মোক পুখুৰীটোলৈকে সাতুৰি গৈ আহিব ইমান যদি সাতুৰি মন আছে
হে হে
মোৰ পুখুৰীটোলৈকে আহিবা সাঁতুৰিবলৈ
পুখুৰীত পাৰি মানে পুখুৰীত‌ মেডিচেন দিয়া থাকে আকৌ বেমাৰ বেমাৰ আজাৰ হ'ব সাঁতুৰিলে গুটি উলাই
এইবিলাক একো নোপোৱা মোৰ পুখুৰীটোত।
এয়া নাই ন মেডিচিন দিয়া নাই মানে।
দুটা পুখুৰী আছে তোমাৰ মেডিচিনৰ পাব এটা মানে অলপ দৰ আছে আৰু মাছ বিলাকো নাই ইমান তাত সাতুৰি বহু ধুনীয়া কৈ পাৰিবা খালি অলপ অলপ চাফ। চিকুন কৰি ল'ব লাগিব সিমানেই আৰু ইমান নহলে এইটো নকৰিলে আৰু কেনেক সাতুৰি ব পাৰিবা।
এইটো চাফ চাফ চাফা চাফা কৰিবলৈ চাফা কৰিব তে সাঁতুৰিম আৰু ন।
অ মেটেকাটো অলপ বেছি হৈ আছে মানে অইন লেতেৰা নাই মানে মেটেকাটো অলপ বেছি।
মেটেকাত সাপ চাপ থাকিব চাগে তাত।
নাই নাই সাপ নাই সাপ থাকিলেও ধোৰা সাপে থাকিব। এ বেলেগ খাপ নাথাকে নহ ন পানীত উম দাদ। কাম কৰিম দিয়া তুমি ওলাই আহিবা তেতিয়া মই জালখন লৈ ল'ম তেতিয়া মাছো ধৰিম। তাতে ভোজ এটাখাই দিম নে কি কোৱা।
হ'ব একো নাই ভোজতো খাই প মাছো মাংস অলপো লৈ যাম নেকি।
হে।
মাংস অলপ লৈ যাম।
কি কৈছা কি শুনা নাই।
মাংস অলপ লৈ যাম নেকি।
অ এই মাছৰ লগত মাছৰ লগত মাংস খাই মানে অলপ বেয়া লাগিব।
একো নাই গাহৰি মাংস অকণ লৈ যাম।
অ পাৰি বাৰু এতে কথাটো এইটো কিন্তু মই মানে ইমান ভাল নাপাওঁ মাছৰ লগত মাংস খাই। তুমি যদি খোৱা লৈ আহিবা মই বনাই দিম কি আছে।
হাব বাৰু একো নাই মইয বনাব জানো বাৰু।
উম উ মছি। যদি সৰু সৰু মাছ বিলাক পাওঁ তেতিয়া মই পাতত দি খাব লাগিব ৰবা। বহুত দিন খোৱা নাই বহুত দিন খোৱা নাই বাৰু এতিয়া।
অ পিছে তুমি এতিয়া বৰ্তমান ঘৰতে আছ নে নে ক'ত আছা।
অ এই মানোন তোমালোক কৈছে একেলগে যাওৱেই বজাৰলৈ যাম বুলি কোৱা নাছিলে।
ঘৰতে আছ ন।
তুমি আহা তেতিয়া একেলগে বজাৰলৈ যাব পাৰি পাহৰিলে নেকি কথা টো।
অ নাই পাহৰা নাই মই গৈ আছো ৰ। অ কি বোলি কয়। পিছে তোমাৰ বিজনেছটো মানে কেনে ঠিক কেনেককা চলিছে?
মোৰ বিজনেচ টো ঠিক থাকে চলি আছে পুখুৰী দুটা মাছ বাৰতে এটা ধুনীয়াই ওলাই এটাত বা মাছ মই দি দাই নাই এতিয়ালৈকে।
অ।
আৰু এই মই। সবিলাকে ফাম চাম তাৰপিছত। পামৰ বিছনেচ তাৰছতে প মাছৰ।
অ কেনেককা চলি আছে বিজনেচ বি।
ভালে চলি আছে বাৰুতে গৰু ছাগলী এইবিলাক মানে হৈছে ধুনীয়াকৈ। একো বেমাৰ আজাৰ নোহোৱাকৈ বাৰুতে।
ভালকে চলি আছে ন। মোৰো বাৰু ভাল পিক তাতকে চলি আছে বাৰু।
পিছে তুমি কিহৰ বিজনেচ কৰিছিলা।
এ মই এনেকা ভাড়া দিওঁ গাড়ী বিলাক।
অ।
এনেকা সুইফ ডিজাৰ ডিজাৰ এনেকা। দিজাৰ সিমান তিনিখন ললো তাৰপিছ চুইিজাৰ দুখন আছে তাৰপিছত আৰৰ্টিকা তিনিখন আছে।
উম।
সনেকৈ ভাড়া দিম আৰু ৰিজাৰ্ভ কৰি মানে লৈ যায় সেনেকাই।
উম ভালে ক কাইলৈও চাগত নিজৰ গাড়ীতে যাবা।
নিজৰ গাড়ী লৈ মোৰ একস্ৰা গাড়ীখন আছে বাৰু। ফৰ্চুনাৰ খন আছে। ব্লেক কালাৰৰ, সেইকাৰণকে লৈ যাব লাগিব। ফৰ্চুনাৰ খন
উম।
ফিফটী ছিক্স লেশ মনে হেইখন মই ষ্টল ডাউন পেমেন ট লৈছিলো। বাৰু।
হয় হয় গমপাইছোঁ কথাটো। ময় তুমি কথা এটা কোৱাচোন তুমি হেৰি মানে এইবিলাক গৰু ছাগলী হেৰি ডকটৰক চিনি পোৱা। নেকি?
হা হা?
গৰু ছাগলী ডক্তৰক চিনি পোৱা নেকি?
মই বৰ্তমান চিনি নাপাও, মোৰ লগৰ এটা আছে মানে সি চিনি পাই।
আহ নামটো কি আছিলে তেওঁ? এল এছ আছিলে নেকি নামটো?
অ তাৰ নাম এল কে আছিলে।
অ এল কে নেকি?
এল কে এণ্টাৰপ্ৰাইজ?
আহ মানে কি তাৰ নামটো নে কি?
ট্ৰ ইণ্ডাষ্ট্ৰী?
ঘুতকা ইণ্ডাষ্ট্ৰী? মই তোমাক ডট ডক্টৰৰ কথা সুধি আছো তুমি কি মোক হেৰি কোম্পনীৰ কথা কৈ আছা?
সেইটো ইণ্ডাষ্টি মানে এনেকাে নামটো দিছে আৰু ডক্তৰ হেনকা
ডাক্টৰে হয় মানে তাৰ ক্লিনিক হেৰিখনৰ নাম।
অ।
তাৰমানে ক্লিন ক্লিন সেই কেচলিখন পাহৰি থকিলো বাদ দিয়া।
তোৰ মাতেই ফুটা নাই দেখোন।
এ পাহৰি থাকিলো মানে কি কৈছে? ছিল তাই মানে ডক্টৰ এখন যে বহে যে আহ মই এই চৰকাৰী ডক্টৰ চৰকাৰী ডক্টৰক দেখাই দেখাই হাৰি গৈছো বুইছা। গৰু ছাগলী বহুত বেমাৰ, মানে মই চৰকাৰী ডাক্তৰক দেখাই দেখাই মানে মোৰ মানে ফ্ৰী হৈছে বাৰুতে।
অঁ অঁ।
মানে ইমান ভাল হোৱা দেখা নাই মই।
অ দেখা নাই নেকি?
উম সেইকাৰণে ভাবিছো এবাৰ প্ৰাইভেট ডক্তৰকে দেখাও ভাল হলে হ'ব আও নহলে কি কবা আও, উপাই উপাই টো নাই।
অ।
গোটেইকেইটা বেচি দিব লাগিব আৰু। গৰুকে এটা বেছি দিব লাগিব গোটেই কেইটা আৰু অ। যদি বেমাৰ আজাৰ হৈ থাকে যদি
হয় চিকিৎসা কৰা বেমাৰ চিকিৎসা কৰিব লাগে এতিয়া মানে গাখীৰ ভালকে বিজনেচো চলিব তোমাৰ।
কিমান কৰিবা আও, একবছৰ মই কৰিয়ে আছো এইটো। কাম এতিয়ালৈকে ভালেই হোৱা নাই। মানে এতিয়া মানে ঘাঁহটো অলপ পাতল হৈছে ন, সেইকাৰণে অলপ মানে হেৰি পেটটো চলা বেছি হৈছে
অ অ
মানে বৰষুণ দিয়ে বৰষুণ দিলেতো এতিয়া ঘাঁ ওলাবই আকৌ নতুনকৈ
হে
বৰষুণ দিলে আকৌ নতুন ঘাঁহ ওলাবই খাবলে
সেইটো হয় বাৰু
উম টো ওলোৱাই নাই এতিয়া বৰষুণতটোে দিয়া নাই যেতিয়া যি গৰম বতৰ
ভাল হয় আৰু
উম হ
অ
সেইটোৱে বৰষুণতো দিয়াতে তেতিয়া আমাৰ দেউতাই খেতিতটো কৰিব পাৰিলে তেনেয়া কঠিয়াতটোও ছটিয়াব পৰা নাই
অ অ একো নাই বাৰু সেইটো চলি যা ই মানে বৰষুণ দিলে খেতি বাতি অলপমান ভাল হয় ন
উম সেইটো গম পাইছো বাৰু তে
উম
আৰু মানে পুখুৰটোত অলপানীটো কমিছে এতিয়া যদি বৰষুণতো দি দিয়ে তেতিয়া পানীতটো যদি যদি নদী পানীতটো অলপ বাঢ়ি যায় এতিয়া মোৰ পুখুৰী পানীটো মানে অলপ শুকাই গৈছে যি গৰম দিছে এতিয়া
অঁ
যেতিয়া তিয়া বৰষুন দিয়ে তেয়া তেতিয়া মানে মোৰবান হেৰি নদী পানীতটো বাঢ়িব ন তেতিয়া ডাইৰেক্ট পুখুৰীত আহি সোমাবহি
তোমাৰ মাতটো অহা নাই ভালকে
অ আহিছে এতিয়া
হয় এতিয়া আহিছো দিয়া
মই কৈছো কি মানে বৰষুণতো দিয়াহেতেন মানে নদী পানী বাঢ়িলতেন
নদী পানী অ
তেতিয়া পুখুৰীত আহি সোমাল হেতেন সোলহেতেন নতুন মাছো সোমালহেঁতেন
অ অ সেইটো হয়
উ এতিয়া বৰষুণতয়ে দিয়া নাই অলপ নোহোৱাই হৈ গৈছে অ ওলাই থাকিম বাৰু তিতে তুমিও আহিবা
অ মই তুমি ঘৰতে থাকিবা ন ন। অ মই গৈ আছো ৰখা
উম উম
আৰু
কাপোৰ কেইটামান চাই দিবাচোন আজি মই মানে কাপোৰ ল'ম বুলি ভাবিছিলো কাপোৰ কেইটামান চাই দিবা তুমি